হেল্লো'
উম হেল্লো'
অঁ বন্ধু ভালে আছানে?
উম ভালে আছো। মোৰ শব্দটো আহিছে নে ভালকৈ বন্ধু?
অঁ অঁ শুনি আছোঁ দিয়া, ভালকে আহি আছে।
অঁ বাকী খবৰ পাতি কেনে?
ওম, মোৰ খবৰ পাতি ভালেই ৰ'বা, আছোঁ আৰু। তোমাৰ?
তোমাৰ খবৰ পাতি কেনেকুৱা বন্ধু?
বৰ ঠিক- কে আছে। এই মানে অলপ সেয়াই মানে কালি অলপ- ফুটবল খেলিব গৈছোঁ ন' তাত অলপ ভৰিটো অলপ দুখ পাইছিলো এনেকুৱা অলপ বিষাই আছে।
অ', অ', অলমানি এই গৰম পানী চানী দিবা ভাল হ'ব।
সেইটোয়ে অলপ দিছো মানে বেছি ইমান নহয় মানে অলপ- অলপ ভৰিত লা লাগি গৈছিল মানে ধপকৈ লাগি গৈছিল ফুটবলটোৰ লগত অলপ ভৰি বেলেগৰ ভৰি লাগি গৈছিল।
অ', জোতা পিন্ধে জোতা পিন্ধা নাছিলে নেকি?
নাই জোতা বুট বুট পিন্ধি খেলি আছিলোঁ আমি।
অ'।
ত' বুটৰ ভ বুটৰ লাত অলপ লাগি গৈছিল ভৰিত তো অলপ দুখ পালো।
অ', অ', গৰম পানী দিবা দুইবাৰ, তিনিবাৰ মান ঠিক হৈ যাব।
অ', সেইটোয়ে দিছো অলপ ঠিক হৈ পাই, অলপ ভাল পাইছো। পিছে তোমালোকে এতিয়া ফুটবল বা ক্ৰিকেট ফুটবল, ক্ৰিকেট, টেনিছ এই বাসকাৰ বাস্কেটবল আৰু বেডমিণ্টন এইবোৰ খেলা এতিয়াও আছে নে নাই?
মাজে মাজে চলে। কেতিয়াবা কেতিয়াবা, ফিল্ড এখন আছে ন' ওচৰত লগৰ চলীৰ।
সেইটোয়ে আগতে মনত আছে আমি তোমালোকৰ ফালে খেলিব গৈছিলো যে, ক্ৰিকেট খেলিছো আৰু ফুটবল যে বাৰিষাৰ বতৰত যে আমি যে গৈছিলো মনত আছে নে?
অ', বৰষুণত ভিজি ভিজি ফুটবল খেলিছিলো। দৌৰি দৌৰি পিছলি
এইবোৰ কি কমেডি দিন আছিল, ভালো আছিল এইবোৰ। মানে কি খেলিছিলো আমি বৰষুণ হওক, ৰ'দ দিয়ক খেলিয়ে থাকো খেলাচোন নৰখে কিন্তু আমাৰ।
উম, তেতিয়া দিনবিলাকে ভাল আছিল।
এইটোয়ে আজিকালি আৰু মানুহবোৰে আৰু কমি গৈছে এইবোৰ।
উম, আজিকালি চবে মোবাইলতে গেম খেলি থাকে।
সেইটোৱে আজিকালি মহ সকলোৱে মবাইলত ব্যস্ত হৈ থাকে আৰু সময়ে নিদিয়ে এইবোৰৰ সময় নিমিলে আৰু বেছিভাগে আজি চোৱাচোন আজিকালি মানুহবোৰে বেছিভাগ এই চোৱা নাই দেখা পাইছেনে বেছিভাগ তোমাৰো চাগে কোনোবা ভাইটি-ভণ্টি আজিকালি দেখা পাইছে নে? বেছিভাগ ঘৰৰ পৰা বাহিৰতে নোলাই, সিহঁতে অকল অনলাইন গেম ইউটিউব, ইনষ্টাগ্ৰাম সেইবোৰতে ব্যস্ত হৈ থাকে এইটো হয় নে নহয়?
হয়, হয়, ছচিয়েল মিডিয়া চলাই থাকে, ইউটিউব চাই থাকিব।
সেইটোয়ে আগতেটো এইবোৰ মোবাইল একো নাছিলে আমাৰ সময়ত মনত আছে আমিতো মোবাইলে পোৱা নাছিলো এইটো সময়ত। আমিতো সৰু কি পেড মোবাইলো পোৱা নাছিলো আমি অকল খেলিব লাগে আমি আগতে আলোচনা কৰিছো, আমি খেলিব যাম।
অ', সদায় সদায় চাৰিটা পাঁচটা বজাত। এই গ্ৰাউণ্ডলৈকে ওলাই যোৱা ফিল্ডলৈকে।
অ', সেইখিনি যে তাতে যে সকলোকে লগ পাওঁ তাৰপিছত খেলো এনেকুৱা আমি। কি দিন আছিল অ', সেইকেদিন। সেইটোৱে দিনটো ভাল দিন আছিল আগৰ দিনটো এতিয়াহে অলপ। নাই এনেকুৱা দিন আৰু আগৰ দৰে।
উম, মনত পৰে এতিয়া সেইবিলাক দিন।
অ'।
তুমি খেলা চাইছা নে নি নাই? ফুটবল খেলা চলি আছে নহয়।
অ অ অলপ চা অ মই চাই আছো মানে এইকেইদিন মানে এইটো সময় এইবাৰ বেয়া হৈ গ'ল নহয় ৰাতি একদম ৰাতি হৈ গৈছে।
অঁ টাইমিংটো বেয়া, ৰাতিৰ টাইমত হৈ আছে ন।
উম উম। সেইটোৱে মই বুজিছো কথাটো সেইটো তথাপি চাই আছো। মইতো আৰ্জেণ্টিনা, উ মইতো আৰ্জেণ্টিনা।
আৰ্জেণ্টিনা নেকি অ মইও আৰ্জেণ্টিনা এতিয়া। অহ
ভালেই ছোন। মানে মই সৰুৰ পৰা মানে যিখিনি টাইমত চাই আছো আৰ্জেণ্টিনাকে চপৰ্ট কৰি আছো আৰু বাৰ্চেলোনা।
অ',
তুমি কি বাৰ্চেলনা ৰিয়ন মেড্ৰিড। শিক হোৱা।
ঠিক ভাল লাগে।
অ' মইও সেইটো জানে মেচি তাৰপিছত সেনেকুৱা আৰু মানে সৰু পৰাৰা মেচিৰ খেলা চাই আছো ত সটো আৰ্জেণ্টিনাকে চপৰ্ট ক ৰাস্তাত কৰ
অ' খেলটো বহুত ভাল লাগে ইয়াত।
এইটোয়ে আৰু মানে কিবা এ আৰ্জেণ্টিনাৰ মানে ইতিহাস আছে মানে। জিকিবই মানে প্ৰত্যেকবাৰ ফাইনেল বেছিভাগ যায়ে থাকে ধাইছ চৈধত গৈছে ওঠৰত গ'ল বা। বাইশতো গ'ল।
অ'অ' এই এইবাৰো চান্স হাই আছে আৰু গল
সেইটোয়েতো মই ভয় লাগি আছে ঠিকেই সটো মানে আৰু মই ভাল লাগে আৰু চাই আছো এইটো মানে এয়া চাওঁ বেছি। সিদিন নাই নহয় আৰু খেলা আৰু। ঠিকে আৰু তোমাল কি আজি উম, কোৱাচোন আজিকালি তোমালোকে তাতে ফুটবল খেলা নে নিচিনে না এইটো বাদ দিলে নে আছে এইটো।
এই শনিবাৰ, ৰবিবাৰে চলি থাকে মাজে, মাজে।
অ' ঠিকে সেনেকুৱা হলেও।
অ' আজিবিলাক আজিকালি ফিল্ডবিলাকো নোহোৱা হৈ গ'ল ন চবেই বিল্ডিং বনাইছে ঘৰ বনাইছে।
উম, ঠিকেই।
সেইটো কাৰণে ফিল্ডো নাই এনেকুৱা ওচৰত। তুমি যোৱা নেকি কবাত?
অ' আমাৰ ইফালে মানে খানাপাৰাৰ পৰা ফিল্ড যে আছে।
অ'অ' খানাপাৰ ফিল্ডখন অ'
উম, তাতে ফুটবল আৰু ক্ৰিকেট খেলিব যাওঁ মাজে, মাজে এইকেইদিন ফুটবল চলি আছে।
অ' খানাপাৰা ফিল্ডখন খেলি ভাল লাগে কিন্তু ডাঙৰ আছে ন।
অ' তোমালোকে নাহা নেকি তাতে খেলিব?
ইমান এটা যোৱা নাযায় দূৰ হয়নে বাইক স্কুটিও নাই এনেকে।
উম, উম অ' ঠিকে। আহিবা খেলি ভাল লাগিব আকতো বহুত খেলিব গৈছিলো।
অ' কেতিয়াব লৈ যাম দিয়া। ক'বা কেতিয়া যোৱা ফ্ৰী থাকিলে গুচি যাম।
খেলি আছে না নাই এতিয়ালৈকে।
ক্ৰিকেটটো ইমান খেলোৱা খেলা যোৱা নাই এতিয়া ৰ'দো বহুত হৈ আছেনে। গৰমটো বহুত।
অ'অ' আমিতো ফুটবলটো ৰাতিপুৱাই খেলো।
অ' ফুটবলটো গধূলিও খেলিলেই হৈ যায়।
অ' আমাৰ ইফালে খেলো মাজে, মাজে আৰু আমাৰ ক্ৰিকেট খেলিব কাৰণে আমাৰ এইখিনিতে গ্ৰাউণ্ড আছে চোন আহিব পাৰাচোন বেছি দূৰ নহয় চোন তোমাৰ ঘৰৰ পৰা।
অ'অ' যাম দিয়া কেতিয়াবা ক'বা।
অ' আহিবা ভাল লাগিব বহুত। মানে একদম আনন্দ কৰিম মানে আৰু বাক তি আজালি চুইং বলিংটো পাৰা হৈছে নে বানে আগতে বহুত
অলপ-চলপ আহে আৰু চুইংটো। ইমানো আহা নাই প্ৰেক্টিচ নকৰোঁ নে আজিকালি।
উম, ইয়াৰ পিচটো মানে বহুত ডাঙৰ হয় নহয়। ত'খেলি ভাল পাবা তুমি বহুত।
তুমি খেলি থাকা ন' মাজে, মাজে এতিয়া?
অ' মাজে, মাজে এ আমাৰ ইয়াতে এটা গ্ৰাউণ্ড আছে তাতে যাওঁ খেলিব।
উম, তোমাৰ খেলাটো ভাল হৈছে চাগৈ এতিয়া?
নাই সেই আগৰ দৰে ইমান ভাল হোৱা নাই মানে বহুত মাজতে গেপ দিলোঁ নহয় সময় নেখেলা হৈ গ'লো নহয় তই এতিয়া আহে মানে ইমান আগৰ দৰে এতিয়া বলিং কৰিব নোৱাৰা হৈ গৈছোঁ এতিয়া অকল বেটিঙে অলপ আহে অকল।
প্ৰেক্টিচো কৰা নাযায় আজিকালি।
সেইটোৱে অলপ প্ৰেক্টিচ কৰিলে ভাল আহি খেলাটো আহি যাব কিন্তু সেইটোৱে আৰু- সময় দিব লাগিব মানে সময় নিমিলে নহয় ইমান আজিকালি।
অ',
বাকী তুমি খেলি আছা নে নাই?
আছোঁ আৰু অলপ চলপে ইমান খেলা নাই। শনিবাৰ, ৰবিবাৰে যাওঁ।
উম, উম ঠিকে।
উম,
বাকী আৰু আহিবা আমাৰ-আমাৰ ই এইফালে খেলিব ভাল লাগিব বাকী ক্ৰিকেট খেলা চাইছা নে চোৱা নাই এইকেইদিন যে খেলা হৈ আছে?
ক্ৰিকেট খেলা চাই আছোঁ।
অ' ভালে ইণ্ডিয়া জিকিব বুলে আশা আছিল কিন্তু অ' কালি খেলাটো নহলে দেখোন। অ'সেইটোয়ে কালি খেল নহ'লা। ক'এইটো ছোৱালীৰ এইটো ত' এইটো বেলেগ উম, সেইটোৱে। ভাৰি গম পালোঁ ইণ্ডিয়াই ওলাই গ'ল।
উম, উম বেয়া লাগিল শুনি কেনে।
সেটোয়ে মই ভাবিলোঁ এইবাৰ জিকিব মানে আগৰবাৰ ৱৰ্ল্ড কাপ জিকিল ইণ্ডিয়াই ত' ভাবিলোঁ এইবাৰ জিকিব পাৰে।
অষ্ট্ৰেলিয়াৰ লগত মেটছখন হৈ গ'ল নহয় সেইটো কাৰণে।
মানে অষ্ট্ৰেলিয়াৰ লগত পৰিলে মানে বহুত টান হয় জিকা।
উম, অষ্ট্ৰেলিয়াতো অলপমান টাফ টিম হয়।
মানে ইহঁতৰ খেলুৱৈ মানে সিহঁতৰ খেলুৱৈ বিলাক গলে বহুত মানে বহুত ভাল হয়। আমাৰ খেলুৱৈ বিলাকো ভালো আছে কিন্তু মানে সেইটোৱে সগায় মানে আমাৰ সদায় যেতিয়া যাৰ দিন ভাল মানে যাৰ ভাল যোনটো টিমে ভাল ক্ৰিৰকেট খেলিব সেইটো টিমে জিকিব আৰু।
উম, সিহঁতৰ প্লেয়াৰ বিলাকেও ভাল হয়তো বহুত।
মানে সেইদিনা অষ্ট্ৰেলিয়াৰ টিমটো মানে ভাল ক্ৰিকেট খেলিলে তো সেইটো মানে ইণ্ডিয়াই হাৰি গ'ল আৰু।
অ',
একো নাই খেল খেলাততো হাৰা জিকা হৈয়ে থাকে।
উম, ইণ্ডিয়া বহুত, ডট বলো খেলিল নে, সেইটো কাৰণে?
ঠিকে ক'লা, সেইটো ক'লো। এইটোয়ে ক'লো মই। ইণ্ডিয়া মানে, হাৰা-জিকাটো, মানে, যোনে ভাল খেলিব, সি জিকিবই আৰু।
উম।
সিদিনা, ইণ্ডিয়া যদি ভাল খেলিল হৈ, জিকিল হয়। কিন্তু, অষ্ট্ৰেলিয়া ভাল খেলিছে, কাৰণে জিকি গ'ল।
পাৰ্থক্য এইটোৱে হয়।
তোমাৰ ভাইটি কি কৰি আছে, এতিয়া?
অ'! এনেই বহি আছে।
অ'! সি, কি পঢ়ি আছে এতিয়া?
অ' অ'! হাই ছেকেণ্ডাৰী দিব।
অ'! লগেই পোৱা নাই ন' বহুত দিন হ'ল।
অ'! বাকী, তোমাৰ ভণ্টি কি পঢ়ি আছে, এতিয়া?
তাই হাই ছেকেণ্ডাৰী দিল এতিয়া। ডিগ্ৰীত এডমিছন ল'ব।
ঠিকে, ভালে।
মিঠাইটো নোখোৱালে, তুমি?
মিঠাই খাব মাতিছিলোঁ চাগে, তোমাক? নাহিলা।
নাই, মাতা নাই চাগে, তুমি।
নামাতিলোঁ নেকি, অ'! সেনেকে ইমান, সেৰি মানুহ মাতা নাই। কেইটামান ওচৰৰ মানুহে, আহিছে খালি।
অ'! ঠিকে তেতিয়াহ'লে, ভালে।
এই, কলেজতো কেইটামানো খোৱাইছিলোঁ। তোমাকতো লগে নাপাওঁ, আজিকালি।
অ'! সেইটোৱে মানে, সময় নিমিলে নহয়। নহ'লে, গ'লো হয় আৰু।
অ'! আজিকালি, ফোন কৰাও নহয়, ইমান এটা।
কি হ'ল, কিবা হৈছে নেকি?
নাই, একো হোৱা নাই।
এই, বুজিছো এইটোৱেই! সময়ৰ ব্যস্ততাৰ কাৰণে, আৰু এনেকুৱা হৈ আছে, বুজিলোঁ কথাটো তোমাৰ।
উম,
কোন হয়? বাকী আৰু এটা শুনা, মই মানে, এটা জাগাত যাব লাগিব, আজিকাৰণে হ'ব। হা, মানে, মই বেলেগ দিনা মানে, মোক মায়ে, মায়ে মাতি আছে। কিবা আনিব যাব‌ লাগে। হ'ব তাতে যাওঁ হা, বেয়া নাপাবা হা! উম, দিয়া ঠিক আছে।
উম।